কোৱা।
অঁ বন্ধু কি কৰি আছা।
এ ৰুমতে আছিলো এনে আৰাম কৰি আছিলো। ভাত বনাম ভাবি আছোঁ, বনাব হোৱা নাই, এ বনাম ভাবি আছোঁ।
আচ্ছা মানে কি বনাবা, মইও এয়া ৰুমতে বহি আছো। কি বনাবা বুলি ভাবিছা আজি।
জানো এতা ভা আছে ভাবাতো নাই এটা চাম কি আছে ঘৰত কি কি আছে কি চব্জিখন আছে ইয়াৰ হিচাপকে চাম, কি বনোৱা হয়।
আচ্ছা ত' আজি আমি কিবা গ'ল অফ লাইফৰ বিষয়ে আমি কথা পাতিম ন তুমি ভৱিষ্যত কি কৰিব বিচাৰা। ত' এইটোৰ ওপৰত আমি অলপ কথা পাতিব পাৰিম নে এতিয়া।
অঁ, পাৰিব- পাৰিব।
ত' আমি চুৰু কৰো ন।
অ' দে আৰম্ভ কৰা দে, কোৱা তুমি মানে কি বনিব খুজিছা? ভৱিষ্যত।
চোৱা আহ চোৱা, এতিয়া তুমি এনে তুমি ভৱিষ্যত তুমি কি- কি কৰিব বুলি ভাবিছা তুমি এনে।
মোৰ- মোৰ মানে এতিয়া ধৰি লোৱা মই কলেজত আছো ন ত কলেজৰ পিছত ভাবিছিচলো আৰু ইয়াৰ আগত কলেজৰ কিবা বেলেগ কম্লপিত কৰি লওঁ তাৰ পিছত কাম চাম বিচাৰিম কাম চাম বিচাৰি পেলাই এনেকা অঁ কাম বিচাৰাৰ পিছত যেতিয়া কামতটো মানে এনেকা বছৰ ম হৈ যাব অলপমান অঁ ইনকম চক অহা হৈ যাব অল মান লাইফটো অলপমান কিবা হৈ যাব। সৰচ হৈ যাব অলপমান ছেটেল হৈ যাব যেনেকা ছেটেল হোৱাৰ পিছত এটা বিনে দিলং খুলি পেলাই বিশ্বাসে কৰিলম এনেককা ভাবিছো
আচছা ত' তুমি তোমাৰ মতে মানে প্ৰথমত তুমি জব কৰিবা তাৰ পাছত মানে জবৰ মানে পাঁচ ছয় পৰ পাঁচ ছয়ৰ পাঁচ ছয় বছৰ পাছত তুমি মানে নিজে মানে এটা মানে বিজনেচ খুলিবা বুলি ভাবিছা ন
উ মানে বিজনে খলত কি লাগে তোমাৰ কিবা লাগিছে না পেচাখন লাগি যাব ত পেচা খ মানে তই অ বিচনেছ মানে আ গৌ জব কৰি জব কৰিবলৈ যিমান পইচা পাৰে কৰিব কৰিমটো পইচাঁ এনেুৱা ভাবছো আৰু
মইও তুমি যোনটো ভাবিছা মই এনেকুৱাই ভাবিছা মানে প্ৰথমত মানে মই মানে জবৰ কাৰণে মই ট্ৰাই কৰিম মানে জব মানে মানে এ এ জবৰ কাৰণে জব যেতিয়াই পালো নহয় ত মানে সেইটো জববোৰ মানে মই গোটেই জীৱনতটো মানে মই মানে টাইমটো মানে কিবা কৰিবওঁ নিবিচাৰো যেনবা তুমি এতিয়া কৈছা না পাঁচ ছয় বছৰ ত মই সেনেকুৱা মানে ছয় বছৰ বাাত পিছত মই মানে জব কৰিম তাৰ পাছত মানে মই মই মানে নিজে মানে বিজনেজ কৰিব মন তো মানে এইটুকে ভাবো যে বিজনেছ কৰিব মন মানে
উম মোৰো এইটোয়ে অহা নাই উম বিচনেচ কৰাত মানে তোমাৰ কি হয় পেচা লাগি যায় সেইকাৰণে মই ভাবিছো মোৰ
হয় পইচাঁটো লাগিবই তোমাৰ তোমাৰ মানে এনে প্ৰথমে তোমাৰ মানে লাইফৰ গ'লটো মানে প্ৰথম মানে কি আছে তোমাৰ
প্ৰথম মানে এতাতো মানে তাৰ মাৰ ইমান কিবা ভাবা নাই মানে কি কৰা হয় কি জব কৰা হয় এইটো সুধিছা ন তুমি তোমাৰতো ভাবা নাই এতি লাগে মানে কি কি জব কৰা হয় এ লাগে একদম ভাবা নাই মানে এতিয়া কলেজত আছো নাহ হাত থাৰ্ড চেমিষ্টাৰতে আছো
তুমি ভৱিষ্যত মানে এতিয়া মানে কি কৰিবা তুমি মানে এতিয়াও মানে ভালকে মানে ভাবা নাই নহ?
উম যে ভাবা নাই মানে এহ কি মানে ভৱিষ্যত লৈ পিনে টো থাকি কিবা ক'বলৈ নোৱাৰো নহয় এহ এতিয়া কিবা ভাবিলো আগত কিবা হ'ল এনেকা ফিক্স নাথাকে না ভৱিষ্য মানে কি কিবাই হ'ব পাৰে, কিবা হ'ব পাৰে কি হ'ব নোৱাৰে কি জানে এতি
ভাবিছা কি তোমাৰ কপালত আছে কি
অহ অহ এতিয়া আৰু মানে তোমাৰ লিখা কি আছে তাৰ পিছত তুমি
হয় হয় হয় এইটো এইটো মানে কোনে ক'ব নোৱাৰে তহ মোৰ মতে মানে তুমি মানে যোনটো মানে ভাল কৈছা এইটো সঁচা কথাই কৈছা আৰু মোৰ মই এনেকে ভাবো যে মানে ভৱিষ্যৰ মানে বিষয় মানে ভ আমাৰ ভৱিষ্যত যেন তহ মানে এটা মানে গলটো থাকিব লাগে যে মই আগত গৈ মানে এইটো কৰিম বুলি তহ মোৰ মতে মানে এটা মানে এইটো মানে থাই লগ লক্ষ্যটো থাকে মানুহ বা লক্ষ্যটো থাকিব লাগে
অহ ঠিকে কৈছে, লক্ষ্য থাকিব লাগে মানে কিয় মানে তুমি নাথাকিলে মানে কি হৈ যায় তুমি কি কাৰনে কাম কৰি আছা তুমি কি জানে
হয় তুমি মানে নিজেই তুমি নিজে মানে গম নাপাবা তুমি কি কৰি কৰি আছা টাইমটো মানে গৈ থাকিব গৈ থাকিব তহ তুমি ভৱিষ্যত কি কৰিবা তুমি নিজেও তুমি তুমি নিজে যদি নাজানা তহ তোমাৰ টাইমটো এনে হৈ আছে নহ তহ মানে মোৰ মতে মানে তোমাৰ এটা তুমি ভৱিষ্যত কি কৰাটো মানে সেইটো মানে থাকিব লাগে মানে
কি কৰিব তুমি এইটো ভাবি পেলা কৰিব লাগে আৰু মানে তুমি লগৰবিলাকটো লৈ আছে মই লৈ ল
হয় হয় আৰু হয় হয় আৰু তুমি যোনটো মানে ভৱিষ্যত যোনটো কৰিব বিচাৰা এইটোৰ ওপৰত ওপৰতে মানে ভালকে তুমি জানি লব লাগে যে পাছত তুমি যেনিবা এইটো ওপৰত তুমি কিবা কৰিলা। যে তুমি যেনিবা উপৰত তুমি, চাবা মানে, জবো কৰিলা যেনিবা তুমি বিজনেছ কৰিলা, ত' জব বা বিজনেছ কৰাৰ পাছত, তুমি মানে, মানে তোমাৰ এটা আফচোচ মানে থাকিব নালাগে যে, মই কিয় কৰিলো এইটো, ত 'মোৰ মতে মানে তুমি যোনটো মানে কৰিব বিচাৰা না তুমি মানে তাৰ আগত তুমি ভাবি লব ল'ব লাগে যে, মই কি কৰিম মোৰ লাইফত। ত' এইটো এটা ভাবিব লাগে যে তুমি পাছ, যাই কিনি তুমি মানে আফচুচ মানে থাকিব নালাগে দে মনত এ', মই কি কৰি দিলো এইটো- এইটো কৰাতকে মই এইটো কৰিলে ভাল আছিল।
উম, ঠিক কৈছে, ঠিক কৈছে কি মানে তুমি আগত ভাবি ল'বা লাগে আৰু,
চকুৰ পৰাও দেখিছো মানে কিছুমান এনেকুৱা মানুহ আছে ত' মানে সি জবো কৰি আছে, চেলাৰিও মানে লাখৰ ওপৰত আছে ত' হ'লেও মানে সি তাৰ এইটো জবটো লৈ কিনে মানে সি মানে খোচ নহয় মানে। ত' এনেকুৱা মানুহও ইমানে দেখিছো মানে। ত' তুমি যদি তুমি মাহত লাখৰ -লাখ টকা কমাই আছা, তুমি যদি, তুমি খুচ যদি তুমি নাথাকা তুমিতো টকাৰ কি মানে মূল্যতটো কি হল তোমাৰ টকাৰ মূল্যই নাই, তোমাৰ তুমি যদি তোমাৰ মনটোই যদি মানে ভাল লাগা নাই কামৰ ওপৰত ত' তোমাৰ টকাৰটো মানে মূল্যই নাই ন'। হয় নে নহয় লাগিলে তুমি ত্ৰিশ- হাজাৰ বা পঞ্চাশ হাজাৰ, কমোৱা মানে তোমাৰ মনটো মানে ভাল হ'ব লাগে যে, মই এইটো কাম কৰি কিনে মানে মোৰ মনতটো ভাল লাগিছে। ত' এনেকুৱ মানে কাম কৰিব লাগে। তাৰমানে ফূৰ্তি -ফূৰ্তিতে মানে তুমি কৰিবা।
অ', ঠিক আছে মই এইটো ভাবো, হোৱা, তুমি মানে যিকোনো কাম কৰা জীৱনত য'ত তোমাৰ মন লাগি থাকে। তোৰ লাগে আৰু। কিয় কৰিব খোজা সেইটো ভাবি ল'ব লাগে আগত কি? মই এইটো কৰিলে হব না নাই। কি হব এইটো কৰিলে মই?
হয় মানে তুমি তাৰ তাৰউপৰি মানে তুমি এ, এবাৰ নহয় তুমি দচ বাৰ ভাবিব লাগিব। কি ইটোৰ ওপৰত মই মানে পুৰা ভাবিব লাগে যে তুমি কি কৰিব বিচাৰি আছা। ত' মানে এইটো এটা মানে এটা গ'ল এটা থাকিব লাগে যে তুমি, ভৱিষ্যত কি কৰিব বিচাৰা? ত' এইটো থাকিব লাগে।
উম, ঠিক কৈছা ঠিক আছে মই এইটো ভাবো আৰু তুমি, যেনেকোৱা হওক মইতো হওক মানে,
এতিয়া আমি ভৱিষ্যত আমিতো এতিয়া কলেজত পঢ়ি আছো তুমিও কলেজত পঢ়ি আছা মইো কলেজত পঢ়ি আছো ত' আমাৰ জীৱনটো মানে এতিয়া মানে চুৰ হৈছেহে এতিয়া আমি আৰু কিমান কঠিন। কিমান কঠিন পৰি পৰিস্থিতি আমাৰ আহিব এতিয়া ত ইমান কঠিন পৰিস্থিতি আহ আহিব যে আমাৰ ত আমি আগবাঢ়ি যাব লাগিব আৰু
অ
জীৱনো এতিয়া বহুত কিবা আমি। আমি ফেচ কৰিব মানে এতিয়া আমি ফেচ কৰিম। কতিয়াবা আমাৰ ঘৰত আমাৰ কেতিয়াবা আমাৰ ঘৰত প্ৰব্লেম হ'ব, কেতিয়াবা আমাৰ এনেকুৱা মানে থ থাকিব যে তুমি কি মানে কৰিম কি নকৰিম এনেকা হৈ যাবা যে কেতিয়াবা মানে ঘৰৰ এনেকুৱা মানে প্ৰব্লেম হব ন' কেতিয়াবা এনেকুৱা মা-দেউতা এনেকা ঘৰত মানে বেমাৰ আজাৰ থাকিব ত' তুমি বহুত চিন্তাত। থাকিবা ন'। ত' এনেকুৱা মান বহুত মানে কিবা মানে মানে আহ মানে বুজছে ন
উম, বুজিছোঁ, এইটো মানে তুমি। এ ইতিয়াতো খুৰো হয় কিবা তুমি কিবা টেনচন নাই কাৰনে নাই যি-যিকোনো কৰিব পাৰা তুমি এতিয়া সৰু এটাই তুমি ভাবি লব লাগে। কি মই ইটো কৰিলে মক ভাল হয় নে নহয় এইটো কৰিলে মোৰ আগত। জীৱনটো কেনেকা হব
হয় ভাবি ল'ব লাগে যে তুমি এতিয়া এতিয়া তুমি কষ্ট কৰি আছা এইটো মানে সফলতা পাব কে নে ত পাছত যাই খিনি মানে মানে মানে আফচোচটো মানে থাকিব নালাগে যে মই এইটো কৰি কিনে আফচোচ মানে এনেকুৱা আ থাকিব নালাগে যে হয় মই এইটো পঢ়ি কিু মই ভাল লাগিছে মোৰ ম এইটো কৰিছো মই মানে নিজৰ কাৰণে মই কৰিছো ত মানে মোৰ জীৱনৰ কাৰণে ভাল হয় ন
অ সেইটোৱে আৰু তুমি অফচচ থাকিব নালাগে কি মই এইটো নকৰিলে বেলেগ কাম কৰিব পাৰিলো এনেকা এনেকা সেইটো ভালো নালাগে আৰু তুমি যি কৰি আছা তহতে উম খোজ থাকিব লাগে আৰু হয় ত কাম কি কৰিছ তুমি খুজ থাকিবে আছে তুম ইটো ন
যদি তুমি তুমি যদি এতিয়া তোমাৰ তুমি এতিয়া যেনো এতিয়া তুমি বিজনেচ যেনেিবা কৰিলা তুমি এইটো বিজনেছছে যদি তুমি যদি খুচ নাথাকা ত কি হ'ল মানে এইটো তোমাৰ মানে জীৱনৰ মানে তুমি মূল্যই নাই মানে এইটো তোমাৰ যদি তুমি খুচি নাথাকা তুমি যিমানে টকা কমোৱা তোমাৰ তোমাৰ মনত যদি মানে খুচি মানে খুজ মান মানে ফূুৰ্তিটো তোমাৰ যদি নাই ত তুমি কিবা বিজনেছ কৰিও লাভ নাই ন তোমাৰ
উম এতিয়া আৰু মানে তুমি মন নালাগে যতে ততে কাম কৰিবলৈ লাভ নাথাকে কতিয়া
মানে বেছি ভাল লাগে ন তাৰ ওপৰতে যদি তুমি কাম কৰিব লাগে মোৰ ম মানে ন
মইতো ভাবো আৰু মানে তোমাৰ
উ তাতে তাতে তুমি কাম কৰা তা তাতে তুমি টাইম দিয়া তাতে তাতে মানে তুমি সময়বোৰ তাতে দিয়া তোমাৰ মানে যোনটো জেগাত তোমাৰ মনতটো মানে বেছি ভাল লাগে ইয়াতে তুমি সময়তটো বেছি দিয়া মোৰ মতে মানে মই এইটো ভাবো তুমি কি ভ
অ মই ময়োতো ভাবো মানে তুমি যোনটো ভ কিবাো ভাল লাগে কামটো বাাতে কাম কৰিলে তোমাৰ কাম মন লাগিব নচো কামো ভাল থাব কিন্তু যাব তুমি ভাল ন লাগে কৰি পেলাই তোমাৰো টাইম যাব ন
হয় এনে তুমি এনে তুমি কোনটোবোৰত মানে বেছি কৰিব তোমাৰ মানে ভাল লাগে তে তুমি মানে ফূুৰ্তিতে মানে কৰা মানে কোনটো বস্তু তুমি ফুৰ্তিতে কৰা
মোৰ এতিয়া কলেজ অহা‌ হৈ যায় তমই বিশেছি যমাৰ মন বি আছে মই তোমাক কৈছো বিনে আছে মোৰ মন বেি বি আছে কিবা এটা কি বিনে কৰে এ ভাবা নাই লেক বিনেছতে আছে আৰু এ কলেজ শেষ হোৱাৰ পিছত চাম আৰু মানে কি কি কি আছে মা কেনেকা আছে দুুনীয়াখন কেনেকা কি বিচনেছ কৰিব পাৰে
আা আচছা আচছা মই মানে মই মানে য মই কৰিব ভাল পাওঁ ন তই মই মই ব্যায়াম কৰি কিনি মই মানে ভাল পাওঁ ত মই মানে ব্যায়াম যেন কৰো যেন মই ত মই মানে ফূৰ্তিতে কৰো মানে ভাল লাগে মোৰ। ব্যায়াম কৰিকিনি ত' মানে এইটোত মানে মই মানে মানে মই কিবা মানে কিবা কৰিম মই কষ্ট মানে কষ্ট ব বস্তু মানে ইমান মানে মই মানে মনত মানে নালাগে গাত ত মানে মই ফূৰ্তিতে কৰো মানে ব্যায়াম বস্ত এই ব্যামটো
উম ভালে টুতা আছত তুমি যেটো এটা বিশ্বাসৰ কথা কৈলা অ লাইফৰ কথা কৈলা। তুমি লাইফৰ মেইন গলটো কি হয় তোমাৰ কি কি পাব খুজিছো ম, ই মই কি?
মোৰ প্ৰথমত টো মোৰ লাইফ ৰ মানে গল টো মই ডিফেনচ ত যাব মন। তাৰ পাছত মই মানে বেলেগ মানে ভাবিছো আৰু সটোৱে।
অ মানে ডিফেন্স যাবা ডিফেন্সৰ পিছত চাবা
হয় প্ৰথম মানে এইটোয়ে থাকিম মানে টো মানে মোৰ গল থ এইে ত দিয়া নহলে ব টো আজিৰ কাৰণে ইমানতে মানে ৰাখিছো নে কি?
অ হ'ব দে তে।
তোমাৰ লগত কথা পাতি ভাল লাগিল বাকী আকৌ লগ পাম আকৌ।
অ মোৰ ভাল লাগিছে।
হয় ধন্যবাদ।